হেল্ল, অ।
কিবা হল‌ ফোনটো
তাকে জানো কিনো। হয়।
উম, ইমান দিগদাৰ পাইছো নহয় মই আছো।
হা হা।
নেত্ৰৰ্ক ইচুটো বোলে দিগদাৰ পাইছো। সেই কেইদিনমানৰপা তেনেকুৱা হৈছে। ফোন কৰিলে আধা আধা কথা পাতাত যোয় আধাতে গাত খাই খাই যায়।
অ অ সেইটোৱেই।
উম। এ অ পালে। সময়ত কি খাব দিয় আবেলি সময়ত।
মই পোৱালি। পোৱালি মানে কি জান' মৰম ঘৰত থাকিলে কি কৰো তাক মই ৰাতিপুৱা সি যদি সোনকালে উঠে। সোনকালে উঠে সাতটামান বজাতনো সি ক'ত ভাত খাব। তেতিয়া সেই বিটেনীয়া বিস্কুটয়ে দুখন পানী দি পেলাই দিওঁ দেই।
উম।
তাৰপিছত তোৰ দচটা চাৰে দচটামান বজাত ভাত দিওঁ। তাপ ভতি যদি তাৰ আগতে হয়, তাৰ আগতে দিওঁ ভাতটো। তেতিয়া ধৰিলো তোৰ। অ' হেৰি এ সি গা পা ধুৱাই দিয়াৰ পিছত সি শুই যায় নহয়। শুৱাৰপা উঠাৰ পিছত সি চুজি দিওঁ নহ'লে ৰুটি তেনেকে বনাই দিওঁ। যেতিয়াই উঠে তাৰপিছত মই নিদিওঁ আৰু কাৰণ সি দেৰিকে উঠে যে তিনিটা মান বজাত উঠেহে। তাৰপৰা ইটোৱে সিঘৰ-সিঘৰ লৈ যায় বিস্কুট খানে কিবা খানে সেইটো কাৰণে সেইখিনি সময়ই তাক ঘৰত নিব নোৱাৰি। তাৰপা সি ৰাতি আহি আঠ টা মানত বজাত পৰাপক্ষত মানে নিনিয়াবলৈকে বিচাৰো বেলেগত। কিন্তু কেতিয়াবা যাবলগীয়া হৈ যায় যে।
মইতো নিবলৈ ভয়ে কয়ো যিহে মহা খটাসুৰ কি কৰি থৈ আহিব ঠিকান‌ নাই।
উ আ এইটো।
অ'। মই আকৌ ৰাতিপুৱা ভাতে দিওঁ ভাতে মানে গাখীৰ ভাত দিওঁ। যদি উম। যদি বোলে হেই কল থাকিলে কল দৈ থাকিলে দৈ মই মানে ৰাতিপুৱাই দিওঁ। সতে উ মোৰ লগতে উঠে নহয়। মই ছটামান উঠো ইহঁতে চাৰেছটালে উঠেই তাৰপিছত উঠিয়েই কৰো ন গা পা ধুই লৈ পেলাই মুখ- চুখ ধুৱাই কৰি সাতটা চাৰেসাতটা ভিতৰত মই খুৱাই দিওঁ সিহঁতক।
অফিচিঙত খাব পাৰিলে ভাল অ। মানে অভ্যাস টো যে স্কুল যোৱা অভ্যাস। তোত হৈ যায় তেতিয়া।
উ উ সেইটো নাজানো আৰু উঠতে সেইটোৱে কৰো মই তেনেকে খুৱাই দিওঁ। উ' দিয়াৰ পিছত আৰু লৰা নটামান বজাত শুইৱাই দিওঁ। তেতিয়া অকমান আধা ঘন্টামান সি শুৱে নটবা এঘন্টা শুৱে নটা দচটা মানৰ ভিতৰত চাৰেদচটালে সি উঠে। আৰু ছোৱালী থাকে এনে খেলি কৰি নিজে উঠাৰ পিছত সেই মৰি দিওঁ নহ'লে ফ্ৰুটছ থাকিলে ফ্ৰুট দিওঁ তেনেকে খাব কৰিব তাৰপিছত বাৰ্তা চাই বাৰ আকৌ ভাতটো খুৱাই দিওঁ।
মেগী দিছো নেকি।
নহয় নহয় ভাত ভাত বাৰটা চাবাৰতা ভাত ভাতটো খোৱাই দিও বোলো। হয় এ হয়নে হো আকৌ খুৱাও দুপৰীয়া খোৱাই কৰ আবেলি উঠিলে সেই তেতিয়া সেই সেইখিনি সময়তে মানে সেই খোৱাটো দিব লাগে মানে চিন্তা কৰি কৰি নাপাওঁ কিনো দিও। কেতিয়াবা খাব বিচাৰে মুড়ি কেতিয়াবা বাদাম খাব তাৰপিছতে বিস্কুটটো মানে খুব কমহে দিয়া যায় মানে উপায় নথাকিলেহে মই বিস্কুটটো দিওঁ। তাৰ পিছত সেই সেই সময়খতে মই কিনো বনাই দিওঁ মানে মই বুজিয় নাপাওঁ।
অঁ অঁ এই কিবা মানে এনেকে এই ড্ৰাইফুট শ্ৰাইফুট হে দিবি সেইখিনি ব বেছি হেভি নিদিবি।
উম তাচত মই মানে চাৰি সাতটাত ভাত খাওঁযে ৰাতি সাতটা চাৰে সাতটা ভিতৰত ভাত খাওঁ চাৰে সাতটা মান ভাত সাতটালৈ দহ মিনিট আগতে ৰেডি কৰো সাতটা মান ব পৰা খুৱাই দিওঁ তাত ফ্ৰাই কৰি মন ফ্ৰাই কৰি আঠটা চাৰে সাতটা ভিতৰত বিচনাত শুৱে আৰু। খওঁতে টাইম লাগে যে খওঁতে কেতিয়াবা এঘন্টা লাগে কেতিয়াবা ভাগৰ লাগিলে সোনকালে শুৱে। কিন্তু কেতিয়াবা খুৱাওঁতে অ দেৰ ঘণ্টা লাগে টোপনি যাওঁতে কেতিয়া টোপনি যাওঁ কবৈ নোৱাৰো।
সেয়েতো সিহঁতে খেলিলে ভাগৰ লাগিলে তৎক্ষণতে শুই যায়। কিন্তু ভাগৰ নালাগিলে মানে একদমেই ম একদিনই মই ল'ৰাটো পাইছো ভাগৰ নালাগে
উহো উহো
টো বিছ মিনিটমান সময় শুইছে। তুমি যিটো লোৱা ঘন্টা আহে ঘন্টা শুই
উম
আহৈ ঘন্টা থাকি সি ধুনীয়াকে শুইছে।
অ কেতিয়াবা হয় সিহতৰ খালি ঠিক নাথাকিলে তেনেকুৱা হল কেতিয়াবা দেখিলি একেবাৰে মানে কবই নালাগে। কেতিয়াবাকে বতৰ বেয়া হলে শুইয়ে থাকে আমাৰ কবই বিচাৰে মানে উঠিব নিবিচাৰে আবেলি সময়ত তথাপি অকল শুই থাকিলে মোৰে বিপদ কতনো শুব ৰাতি সোনকালে।
এই সন্ধিয়া সময়তো খেলিব দিবি দৌৰিব দিবি।
উ সেই নিজৰ ভাগতে হেৰি থাকে জপিয়াই থাকে, দুইটাই খেলি কৰি লাগি থাকে একেলগে থবই নোৱাৰে কি কি দুদুৱা ছোৱালীজনী কামুৰি থকা হৈছে। উম পেলু চেলু হৈছে
নাই জানো!
পেলু চেলু হৈছে নেকি মানুহ সনুঃ কামোৰি থাকে দেখোন।
এ নহয় মানে হেৰি এইখিনি মই ধৰি অকণমান হেৰি টাইপৰ হয় নহয় অকণমানে খিংখিঙীয়া টাইপৰ হৈ থাকে যে। কি কৰোঁ কি নকৰোঁ সে তেনেকুৱা হয়
তাইৰ বস্তু তাক চুবৈ নিদিয়ে ওচৰত আহিলে একেবাৰে যি চিঞৰিব বকিব
অ ছোৱালীবিলাক তেনেকুৱাই নেকি বাৰু?
মোবাইলটো চা চাই চালো ধৰা, তেতিয়া কব, আহা মোৰ ওচৰত আহা কাম কৰক।
অ',
জি ৰাতিয়ে আছ, মই মানে সিহঁত দুটা কাজিয়া লাগি-কাজিয়া নহয়, এনেই মানে মৰম কৰা কৰি আছে দুইটা ইটো সিটো। মই মানে ভিডিঅ'-ভিডিঅ' কৰিলো, তাৰপাছত লৰাই দেখা পালে, যে ফোনটো দেখা পালাই মানে সি আহিব বিচাৰিছে ফোনটো চাবলে কোনোবাই ভিডিঅ কল কৰিছে বুলি ভাবিছে, তাৰপাছত তাই মানে কৈছে কৈ আহা, মোৰ ওচৰত আহা মোৰ কোঁছত আহা
অ অ আ
অ, অফিছ কাম কৰিবলে তাকে হাত পা-হাত পাতি পাতি মাতি আছে, অ মই স-সেইকন হে ভিডিঅ কৰা নহলে।
অহ
কিছুমান মমেণ্ট মানে থাকি যায় ভিডিঅ' কৰিবলৈ
থাকিল অ এই আমি আকৌ ইমান সেইবিলাকত হেৰি নহয় যে এতিয়া পিছতে অনুভৱ কৰিছো
উম', নহয় মই মানে সিহঁত দুটাই মানে তাই ভায়েকক কৈ আছিলে। মই ম মনে মনে ভিডিঅ' কৰি আছিলো। কৰি থাকোতে লৰাই মানে দেখা পালে মোবাইলটো, সি মানে মোবাইলটো দেখি তাক লাগে মানে। ভিডিঅ' কল কৰি পেলাই মান সি চাই-নিজকে চাই খুব ভাল পায়।
অহ অহ
সেয়েহে মোবাইলটো টানিবলে আহিলে যে সেইকাৰণে মানে বায়েকে মতি আছে।
আহা হা
মৰমো লাগে
অ
নাই অ একেবাৰে তালে নাযাওঁ, লঘৰত নকওঁ আৰু দে মোৰ কিবা দেহা বৰ অস্থি কি হৈ গৈছিলে
উম',
অ এমাহে হলহি
দিনৰ মোৰত আহিলে এমাহ থাকিলে, কিন্তু কেতেয়াবা আমনিও লাগে।
আমনি লাগে, আমনি আমি কি বেয়া হ'লেও আগৰ
উম সেইকাৰণে কি জানা, লৰা ছোৱালী বেছি হ বেছি হ'লে মানে লৰা ছোৱালী হলে সে আগৰ হেৰি নিজৰ ফ্ৰীডম টো নাথাকাই হয় গে
অ
নিজৰ মতে ধুনীয়াকে বহ খাও সেইকাৰনে খাইছিলো মনতেই নায়। তই ভালকে থাক। আমি দুটাই আমি কেতিয়ানো একেলগে বহি ভাত খাইছিলো মনতে নপৰে চব এটা এটাকে খাব লাগে ভাত।
আহে যান। এটা এটাকে খাব লাগে ভাল নালাগা হৈ যায় গে। সেইটো কাৰণে মানে কিবা নি যে নিযে বৰ খিংখিঙীয়া টাইপৰ হৈ গৈছোঁ। অকনমানতে খং উঠে অকন তেওঁ নিজক লৈ পেলাই সময় দিব নোৱাৰিছিলে ভাবিছে ন?
ডাঙৰ হ'ব আৰু কি হ'ব তেতিয়াহে।
তেতিয়া মানে আমাৰ আৰু পাঁচ বছৰ মান লাগিব চাগে।
উম তোৰ অকমান টাইম লাগিব মোৰ বাৰু ইমান হে নাই।
সিহঁতে মানে নিজে নিজে খালে নিজে যাতে ভালদৰে খাব লাগিব এতিয়া পা তামানে সিহতক খুৱাই লৈ আমি তেতিয়া খাব পাৰিম একেলগে।
উ বা একেলগে গোটেই কেইটাই বাঢ়ি ললো সিহঁতও খাইছে
মানে সেই এইটোকো নোৱাৰি দুয়তা অকলে এহ খেল খেলিব যাইযে।
উম উম
এটা থাকিব লাগি চাই পেলাই।
কিছুমান যে দুটা দুবছৰ হোৱাৰ পিছত ইমান ধুনীয়াকে নিজে নিজে খায় মই নিজে দেখিছোঁ আমাৰ ঘৰৰ ওচৰতে।
উ কিছুমান থাকে। এওঁ এওঁ কৈ থাকে তেওঁ অফিচৰ ষ্টাফ এজনৰ ছোৱালীজনী বোলে আমাৰ ছোৱালীতকে সৰুহে বোলে। চব নিজেই খাব বাচন বৰ্তন এনেকুৱা কৰিবলৈ শিকাইছে বাচন বৰ্তনো নিজে ধুই পলৈ থৈ আহে।
সৰু পৰা যিটো শিকে ন- সেইটোৱে।
উম-
এয়া আমি বেছি লাগি থাকিবাচোন
নামে বেছি লাগিলো তাতে ধ সৰু ল আছিল একদো আমি বাচন ধুবলৈ দিম দেছো
সেইটো কৰিব নালাগে বাৰু, কিুন্তু নিজে নিজৰটোলগিয়টো কৰিব লাগিছিল দেই।
উম-
হয় নে- নহ‌য় ক?
এ ভাত নাখায় যে- আমাৰ মুখতে লৈ থাকে। অ- প্ৰব্লেম হয় ভাত খাওঁতে মই এঘন্টা অ- পঞ্চল্লিশ মিনিট মান তাতেই যাই ভাত কথা মুখত লৈ থাকিব, লৈ থাকিব, লৈ থাকিব। সেই মইএতিয়া গৰমখনতে গৰমতে মানে ফেন- চেন নলওঁ আৰু তাহাঁতক খুৱাব লাগিব যে। ভাতকেইটা এনেই সেৰসেৰীয়া হৈ যায়। সিহঁত লগ অ নাইকিয়া হ'ব ল
আমাৰ ই বাছ আহিলে - টাইক চাৰি পছ বহাৰ কৰে টাইমেছ বাগৰি
এইটোও বেয়া। পঊনৈছশ বাতৌবন
হয়টো -
পছা ন উম
এ জিল দ এদ ব ন পূৰা সানি ল'ব- দালি বাকি দিব-
মই তেনেকে লওঁ। মই গোটেইখিনৰে সানি লওঁ। ডালি চালি দি পেলাই চব। একেবখিনি কৰিলে খুৱাই বহুৱাই লওঁ।
খাব বিচাৰে। সেইপিনে শুকান ভাতৰ লডা এটাও থৈ লওঁ মানে।
অ ত নাই বাৰু সেইবিলাক শিকা নাই এতিয়ালৈ।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
কিনো খাইছে কবই নোৱাৰে টিভি চাই-ঢাই খাই থাকিব। নহলে খেলা বস্তু লৈ- মন
হব হ'ব থোৱা তাৰ মানে বিশেষকে চৰ্দি হলে আৰু জ্বৰ যদি হয়। তেনেহলে সি নিমখ তেল ল ভাত দালি ভাত একো নাখায় শুকান ভাতহে খাব।
উম আমাৰ মানে কণীটো গম পোৱা হয় মানে খাবৰ কাৰণে খালি নাই আউ মোক কোবা ভাত খিনি কিন্তু কোহুমটো নাখায় বগাখিনিহে খায়।
অ ইও কুহুমটো নাখায় বগা
বহাৰ বগাখিনি বাতি এটাতে সৰু সৰুকে টুকুৰা কৰি দিও সেয়া ধুনীয়াকে খাব।
অঁ আমাৰ কুহুমটো এৰুৱাই দিলে হল বাকী খিনি সি নিজে ধুনীয়াকে অঁ কামুৰি কামুৰি কামুৰি কামুৰি খাই
মই দিয়া মইহে দিয়া নাই মই ভাবিছো দিম ৰব অঁ তাহাঁতৰ লগত মই
ভাতৰ লগত দি দিবি টু হখণ্ড্ৰেড
দিওঁ
অ নহয় কণীটো যে সৰু সৰু টুকুৰা টুকুৰ কৰি অ সিহঁতৰ চোবাবলৈ অকণ দিবলৈ দিবলৈ হ'ল আমি বেছি লাগি থাকিলো
উম
জলা মাংস গৈছে
উম
সিহঁতে একেলগে বনাই নহয় খালি দালি খিনিতে অকনমান ধুই হয়নে মাংস লোতিবৱলে ভাল যে। ধুনীয়াকৈ খাই দিয়ে।
উম মই যে অঁ
জোলো নাখায়
উম এতিয়া মই যাউগে।